অ, ক'?
ক'ত আছ?
ঘৰতে তই?
মই এই ৰাস্তা ফালে
অ',
এ খবৰ
উম, ভালেই তোৰ?
ভালে।
অ, কি কৰি আছিলি?
এতিয়া
ম কথা
অ মই এনেই আছিলোঁ, চাহ খালি?
চাহ খোৱা নাই।
অ মাহত কি কৰি আছে? মই নাই খোৱা।
মাহত আছে বাৰু।
অ
মায়ে ওলাই গৈছে।
খাবৰ ভালে চবো
উম ভালেই চবৰে। তহতৰ ভালেই
উম
অ
কিমানত পঢ়ি আছে?
মই এবাৰ বি এ ফাষ্ট ছেম।
অ
তই?
মই এবাৰ বি এ থাৰ্ড ছেম।
অ অ কলেজ যোৱা নাই।
কলেজ যোৱা নাই বন্ধ হব এতিয়া এতিয়া এমাহ
অ অ
গৰম বন্ধত ক'ত যাম বুলি ভাবিছ ফুৰিব?
হা হা,
গৰম বন্ধত ক'ত যাম বুলি ভাবিছ ফুৰিব?
জানো কত যাও এতিয়া, তই কবাত যাবি নেকি?
উম যাও বুলি ভাবিছো অৰুণাচল।
অ, অঁ পাৰিলো হয় যাবলৈ।
অ লগৰ কেইজনিমান লৈ লবি।
অ যাব বাৰু ক'লে মানে।
অ,
কেতিয়া যাবি গৰম বান্ধত।
অ,
যাম দে তেনেহলে।
ক আৰু,
এনেই কি ট্ৰেইনত যাবি। অঁ, কিয় চলি আছে, ট্ৰেইনত যাবি নে এনেই গাড়ী ভাৰা কৰিবি?
গাড়ী ভাড়া কৰি যাম।
গাড়ী ভাৰা, এদিনতে ঘূৰি আহিবি।
থাকিম কথা
অ গাড়ী ভাড়া কৰিলে বেছি পইচা নহব আৰু থাকিলে মানে
নাই ড্ৰাইভৰৰ লগৰ এটালৈ যাম
অঁ তেনেহ'লে পাৰি
অ
ভাড়া কৰি যাবলৈ
উম
কেইদিন থাকিবি এনেই অ পাঁচদিন পাঁচদিন
হাজাৰতটো বেছি হৈছে নেকি অলপ
ত হা
ক
পাঁচ দিন মান থাকিবি এতিয় তাৰ লগৰ যাব
যাব আহ সাত ন আঠটাামান
অ মোৰ লগৰ পাঁচ ছয়জনী মান যাব কলে মানে
উম উম
পুৰা ঘূৰি পককে আহিব পাৰিম আৰু তেুনেকৈ চাই গৈ
নাই মোৰ চিনাকি আছে ন অৰুণাচলত
অ অ চিনাকি আছে যদি ভালেই
উম পিছে বিজনেচ চজনেচ কৰা নাই জানো
নাই কৰা নাই তই কৰিম বুলি ভাবিছ নেকি
ভাবিছিলো বাৰু কৰিম বুলি পাটনা আ যে নেকি পাট মই ফাৰ্ম এখন খুলিিম বুলি ভাবিছতো ব্ৰইলাৰ
অঁ পাৰিবি তেনেহ'লে
পাটনাৰশিপ হ'বাব
পাৰিম বাৰু কথা নাই
কোনতেে কৰি আছো তেলে
অ কৰিবি কৰিবি ঘৰতে খুলিবি নাইানে বেলেগত
ঘৰতে মানু
অ
ক আৰু
ব ব্ৰইলাৰ ফাৰ্মতে অকল ব্ৰইলাৰে ৰাখিবিনে নে আৰু কিবা বেলেগ
বেলেগ ধৰ্মৰ মুৰ্গী লোকেল মুৰ্গী
অঁ হাঁহ চাহ ৰাখিব পাৰিবি আৰু
উম উম
ব লি ইটিন আ চ এনেকেই কিবা কিবি ৰাখিকনে থাকিব পাৰিবি এনেতো ঘৰত থ ঘৰতে চোৱা চিতা কৰিব পাৰিবি নতুৱে থাকিবি
ক আৰু
কি ক'ম আৰু ক তই। বাকী এতিয়া ঘৰত এনেই আছ। মানে ঘৰত এনে থাকোঁ আৰু।
অ।
হেল্ল'‌। হেল্লৌ' হেল্লৌ। ' হেল্লো। হেল্লো হেল্লো হেল্লো।
হেল্লো
অহ ক কি মাত চাত আহা নাই।
এই তই ক?
ঘৰতটো চাগে এতিয়া এনেই আছ এইকেইদিন?
উম,
আমাৰ মানে নাহয় যে কিয়?
এনেই নাইযোৱা
অ, আহিবি আকৌ এনে। সেইদিন হ'ল অহা নাই আকৌ।
উম,
কিবা কৰিছ নেকি তই?
হা?
কিবা কৰি আছ?
নাই কৰা।
অ, খবৰ ভাল তোৰ?
ভ ক
উম, ভালে-ভালে।
উম, হেল্ল',
অঁ, ক?
ক আৰু?
কিনো ক'ম, ক'লোৱে দেখোন।
উম, এতিয়া ক'তো নাযাৱ ফুৰিব?
ফুৰিব মানে তই সেইপিনে যাম বুলি কৈছ তেতিয়া-তেত-তেত তাত-তাত-তাতে যাম। তাৰ পিছত ঘূৰি পকি আহিম ধুনীয়াকে, এনেও তোৰ কেইদিনমান থাকিমেই তাত।
উম উম।
তেনেকেই ঘূৰোতে ঘূৰোতে পাঁচ, ছয় দিন মান থাকিবি চাগে?
উম।
অ', তাতে যাম আৰু যদি কৰ'বাত যাৱ ক'বি।
উম উম, কামেংবাৰী যাব লাগিছিল
অ', কামেংবাৰী যাব পাৰি, ওচৰতে এনেও।
কনটেক কৰি আছ বোলে।
অঁ অঁ কৰিবি। এইযে এত কি নাম আছিলে, ক'ত যাম বুলি কৈছিলি?
কমণং বাৰি।
নহয় তাৰ আগত।
অৰুণাচল।
অ অৰুণাচলত যাওঁতে ঘৰৰ পৰাই বস্তু বিলাক লৈ যাবি নে, নে তাতে মানে হোট তালে
ঘৰ পানী বুলিৱা খা
অঁ।
বস্তু-চস্তু বিলাক
অ আধা মানে ঘৰৰ পৰা লৈ
আধা ঘৰৰ পৰা আধা খোৱা কিনি কেনে ল'ব লাগিব।
অ, অ, মই ভাবছিলোঁ আ হেৰি হোটেলতে খাবি নেকি বুলি।
উম।
এনে সুধিলোঁ। ঘৰৰ পৰা নিলে বাৰু পইচাটো কমিব অলপ।
উম। কো আৰু।
এনেকে যাম আৰু যাম, হা? উম ভালেই, তোৰ?
লগৰখিনিক কম, কেই তাৰিখে যাবি কবি মোক।
উম কম্পেয়াৰ কৰি আছ
অ কৰিবি।
মই ক'ব লাগিব লগৰ খিনিত
অ মোক, অ মোকো কবি কেইদিনমান আগতে তেতিয়া মই ক'ব পাৰিম ধৰ, ঘৰৰ পৰা যাব দিবও পাৰে নিদিবও পাৰে।
উম।
ক'ত যায় ককা? এনেই ক, অঁ, অঁ। সেইয়াই আৰু লগৰ খিনিক ক'ব লাগিব ন।
পিছে এপ্লাই-চেপ্লাই কৰা নাই ইণ্টাৰভিউত?
অ নাই কৰা। তই কৰিছো?
মই কৰিমহে এইবাৰ, কৰিমহে এইবাৰ।
কৰিবি
আমি এছ এছ চি।
অঁ, মই কৰাই নাই।
আহ, দৌৰিব নাযাও?
দৌৰিব যাব লাগিছিল, কিন্তু যোৱাহে নাই একো এ মানে একো কৰিবই মন নাই যোৱা।
অ আজি দিনটো কেনেকুৱা গল?
হম?
আজি দিনটো কেনেকুৱা গ'ল কৈছো।
দিনটো ভালেই।
অ।
কি?
তোৰ মাংস খাই কি বেছি ভাল লাগে?
বেছ চিকে গাহৰি মাংস, তোৰ?
মোৰ আৰু গাহৰি, ছাগলী।
অ', মই ছাগলীটো ভাল নালাগে, নাখাওঁ।
মোৰ ক'ব গ'লে মানে, চব মাংসই ভাল লাগে খালি। মানে যোনবিলাক নাখায়, সেইবিলাক কৈছোঁ আৰু।
অ', উম, অ'। কৰিছ খালোঁ খালোঁ, তই খালি?
কিহৰ লগত খালি?
মই খালোঁ ভাত, দালি, আকৌ ভাজি পাপৰ
উম, উম উম।
খালি কিয়?
এনে
অ', এনেই নাখালি।
মা আহিলে ছোন।
তই নহয়।
ইয়াতে ক আৰু কি ক'মনো ক তই।
হৈয়ে জানো
ঘৰৰ ভালেই ন চবৰে চাগে।
তোমাৰ ঘৰত কোন কোন আছে?
হা হা!
কোন কোন আছে ঘৰত?
মা, দেউতা, ভনী। উম মই আৰু আইতা আছে, তোৰ?
আমাৰ এই দাদা, মই, মা, দেউতা, আইতা।
অ, অ'।
হবদে কালি কনটেক্ট কৰি আছো।
অ' অ' ঠিক আছে হ'ব দে কালি কৰিবি। উম, উম।